হেল্ল'।
হেল্ল'।
হেল্ল'।
অ', কি কৰি আছা?
এইয়া গাঁৱৰ পৰা আহিলো ৰ'বা, অলপ আগত আহি পালো, হম।
অ'।
তুমি
মই আছোঁ ৰ'বা, চিকেন বনাই আছোঁ।
আচ্ছা, আজি মানে চিকেন আছে নি?
অ', চিকেনে বনাইছোঁ। তুমি কিবা বনাব জা
আ, জানো বাৰু তুমি
অ'।
ঘৰত তুমিয়েই বনোৱা নেকি?
ঘৰত মইয়ে বনাওঁ, দুই টাইম, কেতিয়াবাহে মায়ে বনাই, এনেই মইয়ে বনাওঁ আৰু জানো বনাব সেইকাৰণে বনাই থাকো আৰু
উম, উম। আজি অকল চিকেনেই আছে নে আৰু কিবা বেলেগো আছে?
নাই এতিয়া চিকেনেই বনাইছোঁ।
উম, আৰু কি কি বনোৱা?
চিকেন বনাব জানো তাৰ পিছত আৰু এনে, ভাতৰ লগত যি খায় সেইবিলাক বনাব পাৰোৱে আৰু মাছ ছাছু বনাব জানো
মাছটো ইমান এটা না জানো কিন্তু অলপ চলপ জানো আৰু, উম তুমি কি কি জানা?
মোৰো ছেমই মই যিহেটো মাছ নাখাও তো মই মাছটো নবনাও মাছৰ মানে মই একো আঞ্জা নাজানোও যে। কেনেকে বনায় বাকী বিলাক জানো, কিন্তু ইমান ভালকে নাজানো কাৰণ কিয় ঘৰত বেছি ভাগ টাইমতো মা থাকে ন। ত খানা বেছিভাগ মায়ে বনোৱা হয়, ত সেইকাৰণে মানে কেতিয়াবা কেত তিয়াবাহে মই বনাব পাৰো মানে। কেতিয়াবা কেতিয়াবা এ বনাবৰ কাৰণে চাঞ্চটো পাওঁ সেইকাৰণে মানে বেছি ভাগ বহুত খিনিয়ে আঞ্জা মানে নোহানো আৰু। চিকেনটো জানো বাকী দালি আলু ভাজি নৰ্মেলখিনি জানো।
অঁ, বিৰিয়ানী চিৰিয়ানী পোলাও চোলাও।
অঁ, সেই বিলাক জানো।
অঁ কেনেকে বনোৱা পিছে বিৰিয়ানীটো?
সেইটো ত ফাৰ্ষ্ট চাউলখিনিতো হাফত ছিক্সটি পাৰ্চেণ্ট চিক্সটি পাৰ্চেণ্ট চেভেনটি মান চেভেন্টি পাৰ্চেণ্ট মানটো আগতে বইল কৰি ল'ব লাগে চিটি মাৰি কিনে। তাৰপিছত চিকেন খিনি যিখিনি ভাল যিখিনি বনাই আনো নৰ্মেলকে চব ত নৰ্মেলকে বনাব লাগে, তাৰপিছত চাউল খিনি দি কিনে আকৌ দুটা চিটি মাৰি দিব লাগে।
অঁ এই মই একদিন বনেছিলোঁ কিন্তু ইমান ভাল নহল সেনেকেই বনাইছিলোঁ।
মানে চেভেণ্টি পাৰ্চেণ্ট মান আগতে কুক কৰি ল'ব লাগে।
অঁ মই শুনিছো তুমি বোলে কেক বনাব জানা।
অঁ বনাইছোঁ বাৰু, এইকেইদিন আকৌ অৰ্ডাৰ অহা নাই এনেই মানে বাকী বনাই থাকোঁ। অৰ্ডাৰ আহিলে বনাওঁ।
অঁ কেকৰ ক'বাত ক্লাছ চালছ লৈছিলা নেকি?
কেকৰ ক্লাছ মানে মোৰ যিটো ডিপাৰ্টমেণ্ট হয়, সেইটোৱে মানে হোম চাইন্স হয় ন। ত সেইকাৰণে মানে মোৰ মানে আমাক মানে তাতে এ চিচিৰ ক্লাছত প্ৰেক্টিকেল কৰাই ন। তাতে আমাক শিকাইছিল, আৰু এনো মোৰ এটা এনেকুৱা মানে এনেকুৱা ডিম আছিলে আৰু যিটো মানে মই ঘৰৰ পৰা চলাব পাৰোঁ তো এতিয়া কেকৰ বিজনেচটো বাৰু ইমান ডাঙৰ হোৱা নাই এতিয়ালৈকে, যিখিনিয়ে জানে সেইখিনিয়ে মোৰ পৰা কেক নিয়েই বাকী যদি কোনোবা নাজানা আছে, সিহঁতে পিছলৈ কেই গম পাব আৰু লাহে লাহে।
মইও এই মোবাইলত চাই চাই কেতিয়াবা পকৰি বনাও, তাৰ পিছত কেতিয়াবা চব পাস্তা বনাও সেনেকে বনাও আৰু একদিন হোৱাইট চাচ পাস্তা বনালো।
অঁ, সেইটো সেইটো সেইটো মই বেছিকে বনাও আমাৰ ঘৰটো মানে পাচ একদম এক্ৰণী আনিলে মানে নৰ্মেল বা ৰেড চচত কে মানে হোৱাইট চচটো বেছিকে বনোৱা যায়।
মইতো মেগী খায়ে ভাল পাওঁ বেছিকে মেগিয়ে বেছিকৈ বনাই থাকোঁ আও, পূৰা বেলেগ বেলেগ ডিচ আৰু। মেগীৰ সেইবিলাক বনাই থাকো গাৰ্লিক মেগীৰ।
ভাল লাগে মানে মেগীটোতো বহুত ডিচ আছে ন, ত চব ডিচ টাই ভাল লাগে, যিকেইটা থাকে আৰু।
অঁ, সেইটো। তুমি এনেই হোটেলে চুতেলে কিবা হা?
বাকী আৰু এক্সট্ৰাকে কি বনোৱাই এনেই মানে অঁ, নে এইবিলাক খোৱা পিয়ান।
এক্সট্ৰাকে সেইবিলাক ইমান নাজানো। মানে কৰি পোৱা নাই আজিলেকে বনাই পোৱা নাই। যোনে খিনি আৰু মাছ, মাংস, পোলাঅ' বিৰিয়ানী সেইবিলাকে বনাওঁ আৰু কেতিয়াবা গধূলি নাস্তা। সেইবিলাকে বনাওঁ।
উম, উম।
পোলাও টো শিকিব লাগিব খালি, তুমি জানা নেকি পোলাও বনাব?
অঁ, আমাৰ আমাৰ আমাৰ ডিপাৰ্টমেন্টত আমাৰ পোলাও' বনাও শিকাইছে দিয়া। ই কিয়নো মানে যেতিয়া আমাক আমাক ছেকেণ্ড চেমত তো সিকাইছে ইয়াৰ, কাৰণ এইটো আমাৰ এ এটা পাৰ্ট আছে, প্ৰেগনেঞ্চি মোৰ প্ৰেগনেঞ্চি এটা পাৰ্ট আছে আৰু সেইটো পাৰ্টত মানে উম সেইটো পাৰ্টত মানে ভেজ পোলাওটো কিয় দিছে মই গম নাপাওঁ, বাত মাকৰ তাতে মাকক মানে প্ৰেগনেঞ্চি টাইমত বোলে মাক বোলে তাৰ পৰাই প্ৰটিন কিবা এটা প্ৰভাইড কৰে ত' তাৰ বাবে আমাক প্ৰেক্টিকেল কৰা দিওঁতে আমাক ভেজ পোলাও বনাব দিছিল আৰু আমাক টিম ৱাইজ ভগাই দিয়ে ন'। পাঁচজনী পাঁচজনীকে ত' আমাক ফেজ পোলাওটো আমাৰ ভাগতে পৰিছিলে।
অঁ, কেনেকে বনাই পিছে পোলাও?
ইজি হয় ইমান টান নহয়, এ তুমি এতিয়া বাট তাত ঘিঁ, বাটাৰ দিয়া, ঘিউ দিয়া, নে ৰিফাইন দিয়া সেইটো তো তোমাৰ ইচ্ছাতে। টো তোমা তাতে অপচনেল থাকে সেইটো দি তেজপাত এহ তেজপাত দিয়া পিঁয়াজ আৰু ড্ৰাই ফ্ৰুটছ। যি খিনিমানে দিব ইচ্ছা আৰু এনেইতো তাতে ড্ৰাই ফ্ৰুটছ আকমান আৰু কাজু আৰু আলমনে আলমোন বোলে কাজু আৰু খিচ মিচেই দিয়ে বা যদি তোমাৰ কিবা আৰু বেলেগো দিব আছে ইচ্ছা আছে সেই খিনিও দিব পাৰা।
অঁ
পিয়াজখিনি গল্ডেন ব্ৰাউন হোৱালেকে ভাজ অঁ বেচি দিলে কিন্তু মিঠা হৈ যাব। যিখিনি লাগে সেইখিনি দি অঁ ব্ৰা গলডেন ব্ৰাউন হোৱালেকে ভাজি কিনে যিমান যি ভেজিটেবলছ থাকে আৰু মটৰ বিন গাজৰ, কেপচিকাম যি দিয়া যিটো তোমাৰ ভাল লাগে সেইখিনি দি কিনে এ চে। পিয়াজখিন গলডেন ব্ৰাউন হোৱাৰ পিছত যিখিনি ভজিটেবলছ থাকে সৰু সৰুকৈ কাটি লৈ কিনে সেইখিনি সখিনি অকণমান ভাজি কিনে অকণমান ভাজিবা এইখিনি মানে গেছৰ ফ্লেমটো একদম অকণমান দি কিনে, সেইখিনি ভাজিবা ভালকে, ভাজি লৈ কিনে তাতে, তাৰে, তাৰে হিচাপত অলপমান নিমখ দিবা। তাৰপিছত, সিখিনি ভাজা পিছত চাউলখিনি দি, কিনে পানী যিখিনি লাগে, হিচাপতে দি কিনে, তাৰে দুতা চিতি মাৰি দিলে হয়ে যায় পুলাও।
অঁ, এনেই তুমি হোটেলত মানে থাকে নহয়, হোটেল বিলাকত এনে অসমীয়া থলুৱা খাদ্য খাই পাইছেনে, নাই?
অসমৰ, অঁ এনেইতো সেনেকে, সি একদম প্ৰপাৰ অসমীয়া থালিটোত' খাই পোৱা নাই, কিন্তু এনেই মানে পাইনত ৰেষ্টুৰেণ্টত ভাত খাই পাইছো বাৰু। কিন্ত একদম প্ৰপাৰ অসমীয়া ঠালী নাই
অঁ, মই একদিন খালো, ভাল নালাগিল কিন্তু, উম।
এনেই মানে তাৰ কাৰণে ভালেই চাগে। মানে তোমালোকে নামটো শুনি চাই চাগে এই যে যু ৰডত গ'লে যে মী টিকা বুলি কেনে যে এখন পায়, অঁ। তাৰে অসমীয়ীয়া থালীটো ভাল হয়, মানে শুনা মতে।
অঁ অঁ, তাতে ভাল বুলি শুনিছো।
উম।
এটা আছে, ছাৰ্ভেত তাতে বোলে হেৰি ওৱান ফিফ টি ৰূপিছত মানে, টুৱণ্টি থ্ৰীটা আইটেম দিয়ে। চব, তিল পতা, দালি পতা, তাৰ পিছত আলু পাট, চব আৰু যিমান শাক চাক আছে, উম। তুমি পৰ্ক খাই পাইছানে নাই?
নাই, মই পৰ্ক নখাওঁ।
অ', অঁ। মই অলপ চলপ খাওঁ আৰু পুৰা পৰ্কটো ভাল লাগে, বাকী এনে লাই চাই তেনেকে বনাব নাজানো।
এনে মানে পৰ্ক বনাব জানো মই, কিন্তু মই আজিলৈকে খাই পোৱা নাই। এনেই মানে তিলেদি বনোৱা পৰ্কটোও ভাল লাগে নেকি খাই কিন্তু এইটো নহয় যে মই খায় কিনি বেয়া পাওঁ। সেনেুৱা নহয় কিন্তু মই মানে আজিলকে খাই পোৱা নাই। মানে মোৰ খাব ইচ্ছাই নাজাই। এ, সেইটো ভাল মাজ ভাবো, মাজতে আকৌ পাহৰোঁ।
এ, মই একদিন খাইছিলো একদিন খাই কেনে তাৰপিছত খাই কেনে কিবা লাগে, তাৰপিছত খাই খাই খাওঁ আৰু বেছি নখাও আৰু বেছি খাব নোৱাৰো, দুই পিচ মান হে খাব পাৰো।
হো হো, বাকী আজি দিনত কি বনলা?
আজি দিনত মাছ বনাইছিলো টেঙাই দি।
অহ।
খাৰ বনাইছিলোঁ মাছৰ মাথাইদি।
হম, হুম।
উম।
আমাৰো দিনত আজি খাৰেই আছিলে। কিন্তু আমাৰ খাৰ, অ আমাৰতো পানীলাও বনালে মায়ে। মাই নহয়, আজি দেউতাই বনাইছে।
অঁ, তিয় দিও ভাল লাগে খাৰটো, তিয় দি খাই চাবাচোন। উম।
মই কেতিয়াবা মন গ'লেহে খাওঁ, এনেই মানে খোৱা নাযায়, নপৰে।
অঁ সেইটো, এনেই ফাষ্ট ফুড, চাষ্ট ফুড, বনাব জানে নাই?
উম, সেইবিলাক জনো কিন্তু।
উম, কি কি? ঘৰত বনাই পাইছা
এনেই উম, ঘৰতটো চাওমিনটো বনাই থাকো। তাৰপিছত আৰু কেতিয়াবা মন গ'লে যিটো এয়া মানে ঘৰতে চাওমিন বনাই কিনে মই মইদা বা আতাই দি হেনেকেও বনাই থাকো। তাৰপিছত চিকেন পক চিকেন পকৰা বনাওঁ, বাকী আৰু পাচটা চাষ্টাতো থাকেই।
অহ। মইয়ো হেৰি কি কয় ম'ম' বনাইছিলো একদিন ইমান ভাল নহ'ল বাকী চাওমিন ডেইলি বনাই থকা যায় মানে দুইদিনৰ মূৰে, মূৰে খায়ে থাকোঁ চাওমিন।
হয়। উম ম'ম'টোও বনাইছে ন বহুত আহ ম'ম' পানী পনীপুৰি এইবিলাক চব পাৰালৈকে ঘৰত বনাই কিনে খাওঁ কিন্তু সদায়নো আৰু ঘৰত বন ন মই ইমান ইচ্ছা নাই মাজে, মাজে আৰু বাহিৰৰ পৰাই খোৱা যায়।
অ', সেইটো বাহিৰত যালেও বহুত খোৱাই যায় কলে যালে।
ওলাই গ'লেতো আৰু খো যাব ই।
উম ম ওলাইলে বেছিকাই আহা আৰু পৰঠাতো থাকে দেইলি মানে কলেজত গ'লে কেণ্টিনত
আমাৰো মানে কলেজ গ'লে মানে পৰঠাটো টো থাকিবই। এইটো পৰঠা থাকিব ফালে টাউৰ ফালে ওলাই গ'লে কিবা কয় হয় আৰু।
অ', দিয়া পিছে হ'ব দিয়া।
অ', দিয়া দে।